আজি অলপ ঘৰৰ বিষয়ে কথা পাতো দিয়া। তুমি কেনেকুৱা ধৰণে ঘৰ ভাল পোৱা মানে আছাম টাইপ ভাল পোৱা নে এনে ফ্লেট? বোৰ ভালপোৱা
মই যে এনে অসম টাইপৰ ঘৰে ভাল পাওঁ তুমি তুমি কেনেকুৱাৱা ঘৰ ভাল পোৱা?
মই আছাম টাইপৰ ঘৰ ভাল পাও যিহেতু মানে আছাম টাইপ ঘৰ হলে মানে ভালাল ফ্লেট ফ্লেট বোৰ হলে মানে বহুত ধৰ ভয়ৰ সেই সম্ভাৱনা থাকে যেনেকুৱাকে ভূমিকম্প আহিলে। আৰু মানে ঘপককে কিবা মানুহ জুই জুই কিবাছিল গেছ চিলিণ্ডাৰ ব্লাষ্ট পকে আমি মানে বহুত ধৰণৰ ঘটনবোৰ হলে মানে আৰু পটকে নামি আহিব নোৱাৰা আৰু যেনেকুৱা আছাম টাইপ ঘৰ হলে মানে পতকে কাৰোবাৰ কিবা হ'লেও আমি মানে মানে পতকে গৈ পাও
অ সেইটোটো হয় এনে অ তোমাক অহ ডাঙৰ ডাঙৰ ঘৰ ভাল লাগে নে এনে সৰু অসম টাইপৰ
হয় মোক অসম টাইপৰে ঘৰ ভাল লাগে যিহেতু মানে অসম টাইপৰ ঘৰ মানে এটা বহুত ভাল লাগে আৰু আৰু মানে তুমি এনেকুৱাকে কেনেকুৱা টাইপৰ ঘৰ বনাব বিচাৰি আছা মানে যেনেকুৱা অসম টাইপৰ ঘৰ মানে বনাব বিচাৰিছা নে ফ্লেট বনাব বিচাৰি আছা?
মোকতো তেনেকুৱা ফ্লেট চেল্টটো ইমান ভাল নালাগে অসম টাইপৰে ঘৰ ভাল লাগে যিহেতু তাতে আগৰ পৰা তেনেকুৱাই ঘৰবোৰ ভাল লাগে এতিয়ো চব মানুহে ফ্লেটেই বনাই
হয় ঠিকে কৈছা।
আগৰ নিচিনা ঘৰ বোৰো নাই আগতো খেৰ ঘৰ আছে। ছিল অ এনে‌ গৰমৰ কাৰণেও খেৰ ঘৰটো বহুত ভাল আছিলে ঠাণ্ডাৰ কাৰণেও ভাল আছিলে। ঠাণ্ডাত গৰম হৈছে ছিলে গৰমত ঠাণ্ডা হৈছে
হয় হয় ঠিকেই কৈছে।
খেৰি ঘৰ দেখিবলৈ পোৱা নাযায় তুমি এনে খেৰিৰ ঘৰ দেখিছানে
হয় মই দেখিছিলো আমাৰ গাঁৱতো এনেুৱা খেৰ ঘৰ আছিলে খেৰিৰ ঘৰো আছিলে মাটিৰ ঘৰো আছিলে মানে সেইটো ঘৰ আগত মানে এই তা সেইটো জোগা খিনিও ডেভেলপ হৈছে মানে বহুত গাঁও এলেকা মানে বহুত জাগগা খিনি ডেভেললপ হৈ গৈছে আজিকালি য চবে মানে পকি ঘৰ বনাই আছে চবে মানে মাটি চাটি এইগিলা লৈ মানে এ মানে ঘৰ চব বনাব কিমান বাজেটত মানে এটা অসম টাইপ ঘৰ মানে কমপ্লিট হয়।
এতিয়া, এতিয়া বৰ্তমান ক'ব। 'কবগলে এতিয়াতো, বহুত বস্তুৰ দামবোৰ বাঢ়িছে। আগৰ নিচিনা বস্তু। দামো নাই এনে মেক্সিমাম এ। চিম্পল ঘৰ বনাব গলেও এতিয়া ফাইভ লাখ লাগিব। ক'ব গ'লে তোমাক তোমাক এ। তোমাক কি কেনেকুৱা লাগে। কিমান মান লাগে নিচিনা লাগে।
এনেতো ফিফটিন লেকচ, য়া টুৱেন্টি ফাইভ লেকচততো মানে এটা ভাল ঘৰ হৈ যায় আৰু মানে।
মানে, চিম্পল মানে। তুমি ধৰা, এনে অসম টাইপৰ চিম্পল।
হয় হয় চিম্পুল ঘৰে মানে, যেনেকুৱা কেইটাম । মই য বিচাৰো যে মোৰ ঘৰৰ মই বনাব ইচ্ছা যদি গলে। চাৰি পাঁচখন যদি ৰুম যদি মোক লাগে তে সেইটো সময়ত মানে, টুৱেনটি ফাইভ লেকচ এইটো ফিফটিন লেকচ। তো, লাগিয়ে যাব ন তাৰছিত বেছিও লাগিব পাৰে। কিন্তু এনেকুৱা ঘৰ মানে ভাল। লয় আৰু এনেকোৱা টাইপৰ আৰু তুমি, অ ঘৰ বনোৱা খন মানে কোনটো ঘৰৰ কালাৰ কৰি বেছি ভাল পোৱা? মানে কোনটো কালাৰ।
ত, মোৰ লাইট গ্ৰীণ টো ভাল লাগে। আৰু তোমাৰ পাৰ্পল গ্ৰীণো ভাল লাগে। পাৰ্পল টো, কালাৰটোও ভাল লাগে। তোমাৰ হেৰি সেইবোৰ ক'লাৰো ভাল লাগে তোমাক কেনেকোৱা।
হয় মোক, ব্লু কালাৰ আৰু পাৰ্পল। কালাৰ বৰ ভাল, লাগে আৰু ৰেড আৰু হোৱাইট। এইটো কালাৰ মানে ঘৰৰ। বহুত ভাল হয় মানে ৰেড আৰু হোৱাইটৰ বেছি ভাল লাগে। মানে চকুত উজ্জ্বল উঠি যায় আৰু। আৰু মানে তুমি যেনেকুৱা। কে ৰুম যদি চাৰিখন মান যদি হয়। এটা ৰুম তো মানে, অ মানে। গেষ্টৰ কাৰণে তো থৱা পাৰি। আৰু নিজৰ কাৰণে এটা মানে। প্ৰাইভেট কৰি ৰুম এটা বনাব পাৰি, ভালদৰে। আৰু, ৰুমৰ মানে। ফেমিলিত কিটচেন, ৰুমও থাকিব লাগে মানে। মিলাই কেনে ৰুম বনালে মানে। চাৰি পাঁচ খন মান ৰুম বনালে বেছি ভাল। ভাল হৈ যায় আৰু।
উম ঠিকেই গ'লা তুমি। ঠিকেই ক'লা ৰুম বোৰ। মানে ভাল থাকিব লাগে আৰু চাৰি পাঁচখনতো ৰুম লাগে এনে গেষ্টবোৰ আহে গেষ্টবোৰো থাকিব দিব লাগে কেতিয়াবা ফ্ৰেণ্ডে আহিলে সিহতকো থাকিব দিলে সেইকাৰণে ৰুম বোৰ বেছি লাগে আহ তেনেকোৱা টাইপৰ ঘৰো ভাল লাগে এনে তুমি ঘৰবোৰ গাঁওবিলাকাত বেছি ভাল পোৱা নে চি টি এৰিয়াত নে টাউন এৰিয়াত
হয় মই তো বৰ্তমানতো চিটিতে থাকো ন তে মানে চিটিতে ভাল লাগে কিন্তু গাঁৱতো বেছি ভাল গছ গছনিবোৰো থাকে লগতে মানে অ ভাল ধৰক মানে যেতিয়া সন্ধিয়া হয় সেইটো সময়ত মানে চাই কিনে বহুত ভাল লাগে বতাহ বহুত পাত আজিকালি চিটিততো বহুত মানে আমি যদি অসম টাইপ ঘৰ যদি বনালেও মানে বহুতে ফ্লেট বনাই গৈছে তে সিহতে ফ্লেটৰ মানে ফ্লেট কৰা তলত যদি আমি অসম টাইপ বনাও মেচ নকৰিব সেইটো কাৰণে মানে ভাল নালাগে আৰু মানে গাওঁবিলাকাত কি হয় চবৰে ঘৰ সমানে থাকে তুমি যদি সবে যদি ফ মানে বিল্ডিং টাইপ বনাই তো বিল্ডিং নিচিনা হয় তুমি সমান মানে অসম টাইপ বিচাৰে তো চবৰ অসম টাইপ কিন্তু ই চিটি ইলকাত কি হয় মানে কিছুমানৰ ঘৰ অসম টাইপ থাকে আৰু কিছুমানৰ ঘৰ ফ্লেগ টাইপ থাকে সেইটো কাৰণে ৰ'দৰ পোহৰ আৰু মানে ঠাণ্ডা বতৰৰ দিনা ঠাণ্ডা বেছিকে লাগে কিছুমানক কিছুমান ৰ'দৰ পোহৰ বেছিকে নাহে কিয় কি ৰ'দৰ মানে বিল্ডিঙো হয় আৰু মানে তলত আমি অসম টাইপ হয় সেইটো কাৰণে মানে পৰিৱেশটো অলপ ভাল নহয় আৰু
অ ঠিক কলা সেইটোতো হয় কথাটো উম
হয়
তুমি এনে হয় কি কলা তুমি এনে মানে এ গাঁৱত বেছি ভাল পোৱা মানে
হয় মোৰ গাঁৱতে বেছি বেছি ভাল লাগে যিহেতু এতিয়া বৰ্তমান অ চিটি ইলাাকাত আছো তে চিটিতে ভাল লগ লাগে আৰু হয় তুমি বেছি গাঁৱত ফুৰি ভাল পোৱা নে চিটিত ফুৰি বেছি ভাল পোৱা
এনেতো মই ক'ব গ'লে গাঁৱতো ঘৰ বোৰ ভাল লাগে সিপিনে আৰু তোমাৰ পৰিৱেশতটো বৰ ভাল গাঁও চাইদৰ পৰিৱেশ আৰু কব গ'লে বহুত ভাল লাগে আৰু বৰ্তমান গাঁওত আৰু সেই সেইটোৱে গাঁৱত অলপ খৰচ কম আৰু তোমাৰ কামাইয়ো কম সেইকাৰণে চব চিটি এৰিয়াতে মানুহবোৰ থাকে গাঁৱত অলপ সেইকাৰণে নাথাকে চবেই আহ সেইকাৰণে আ চববোৰ চিটি চিটি এৰিয়াত থাকে কোৱা আৰু
হয় তুমি এতিয়া মানে অ তুমি বেছি গাঁৱত ফুৰি বেছি ভাল পোৱা নে ইয়াতে ফুৰি ভাল পোৱা
উম মই কলো নহয় তোমাক গাঁও চাইডে ফুৰিে বহুত ভাল পাওঁ আৰু সেইটো চাইডৰ পৰিৱেশ বেলেগ আৰু চিটি এৰিয়াত এনে ৰাতি ঘুৰিবৰ কাৰণে ভাল দিনত আৰু ধূলি বালি বহুতে কষ্ট পায় সেইকাৰণে গাঁও চাইডে বেছি ভাল পাওঁ পৰিৱেশো ভাল
হয় তুমি এতিয়া এটা ঘৰ বনাবা মানে তুমি যা ঘৰ বনাব ইচ্ছা আছে নে মানে যেনেকুৱা তুমি কেনেকুৱা ধৰণৰ ঘৰ বনাব মন আছে তোমাৰ
উ মোৰতো এনে ইচ্ছাটো যেনেকুৱা আহ আজিকালি চবে ফ্লেট বনাই আহ মোৰ এনেকুৱা টাইপৰ ঘৰ বনাব মন আছে যিহেতু অ তলতো চটধালাই ওপৰতো এনে্ এইটো তোমাৰ অসম টাইপৰ অলপ অলপ এনেকুৱা টাইপৰ অ জেপি এইটো তুমি জেপেনিচ টাইপৰ ঘৰবোৰ দেখিছানে জাপানৰ জাপানিছ সেই স সেনেকুৱা ঘৰবোৰ বৰ ভাল লাগে তুমি এনেই বাহিৰ বাহিৰ কানট্ৰ্ৰীবোৰৰ ঘৰবোৰ দেখি দেখিছে।
হয় হয় বহুত ধুনীয়া মানে বহুত ভাল লাগে সিহঁতৰ ঘৰবোৰ চাই কেনে। মানে ষ্টাইলতটো মানে অসম টাইপৰে থাকে কিন্তু বহুত ভাল ষ্টাইলটো দিয়ে হিহতৰ চাই ভাল লাগে তোমাক ভাল লাগে ন আৰু তুমি এই ঘৰত কি কি বস্তু থব বিচাৰিছা মানে নিজে ঘৰ যেতিয়া বনাবা সেইটো সময়ত মানে কালাৰ কৰি কেনে ঘৰত তুমি মানে নিজৰ প্ৰাইভেট ৰুম যে থাকিব সেই ৰুমত তুমি কেনেকুৱা ধৰণৰ বস্তু দি সজাব বিচাৰিছা?
আৰু চিম্পল টো আমাৰ নৰ্মেলি যি যি থাকে সেইবোৰতো থাকিবই বাৰু টেবুল চেবুল। বেট সেইবোৰতো থাকিব। আৰু তাতে অলপ লাইট চাইট লগাম আৰু অলপ বেলেগ ধৰণৰ লাইট বোৰ লগাম ইমান টেকনলজিৰ। এতিয়া বৰ্তমান চলি আছে তাৰ কাৰণে এতিয়া কিবা চিষ্টেম ওলাই তেতিয়ালৈকে চাও বাৰু তেতিয় নতুন টেকনলজি কিবা ওলাই তেতিয়াহলে সেইটো লগাব বিচাৰিম আৰু পইচা হলে যিটো চব পইচাই লাগে এভথিং ইজ। মানে সেইকাৰণে
ঠিকে কৈছা তুমি
অঁ অঁ ই অ চাও আৰু কি হয় ইন ফিউচাৰ বৰ্তমান ঘৰটো বনাব তোমাক কে কেনেকুৱা ধৰণৰ ঘৰ বনাব মন আছে?
হয় মোকো আচাম টাইপৰে ঘৰ বনাব ই্ছা আছে আৰু মোৰ কাৰণে মানে পাৰ্চনেলি ৰুমটো বেলেগকে যদি বনাও মানে এনে ৰুমৰ কালাৰটো মানে আৰু বেছি কালাৰ কৰিলে অম চব ফালে যদি ৰংগীন কালাৰ কৰিলেটো ভাল নালাগিব হয়নে নহয়। মই মানে প চাৰি তিনিখন ত মানে ৰেড আৰু হোৱাইটেদি কালাৰ কৰিম বুলি বিচাৰিছো। আৰু মই নিজৰ প্ৰচ মোৰ ৰুমটো মানে পাৰপল কালাৰ আৰু আৰু হোৱাইট কালাৰ এনকা ব্লু কালাৰ দি কেনে মানে এটো কৰিব বিছাৰিছো আৰু টাইলছ বোৰ লগাই কিনে মানে ভালদৰে বনাই আৰু ফুলৰ ফুলেদি সজাই কেনে মানে ভাল লাগে ত ৰুমৰ ন। মানে ফেমিলি বোৰ আহিলে। চাই আৰু মন্দিৰ ৰুম টো মানে এক্সট্ৰাকে বনাব ইচ্ছা আছে আৰু তোমাৰ কেনেকুৱা ইচ্ছা আছে মানে মন্দিৰ বনাব মন আছেনে চাইডত
অ সেইটো তো মন্দিৰটো এটা ঘৰৰ সন্মুখত মন্দিৰ নাথাকিলে ঘৰৰ এ ইমান শ্বটো ইমান ভাল নালাগে আৰু নিজৰ নিজৰ এটা এটা ইচ্ছা আছে আৰু মইতো বনাম সেইটো ঘৰৰ সন্মুখত এটা মন্দিৰটো লাগিব সেইকাৰণে ভালো লাগিব অ ঘৰৰ ওচৰে পজৰে ডাঙৰ ডাঙৰ সৰু সৰু বা ফুল গছ ৰ ৰুবলৈ ভাল লাগে আৰু তোমাৰ অ ঘৰৰ ওচৰে পজৰে ফুল গছ আৰু তোমাৰ এনে ফল মূলৰ গছবোৰ লগাম তেনেকুৱাতকে তুমি কেনেকুৱা কেনেকুৱা ধৰণৰ বনাব বিচাৰিছা তোমাৰ গাৰ্ডেনটো
হয় গাৰ্ডেনটোত মানে বেছি ডাঙৰ ডাঙৰো গছ লগাব মানে জাগাটোতো নাথাকিব ন। মানে নো চাইদে মানে যেনেকুৱাকে গেন্দা ফুল হ মানে এনে বহুত ধৰণৰ ফুল জাকে জবা ফুলৰ জবা ফুলৰ পাতে দি তো আমি তাৰ মানে মাথাত লগালে বহুত মানে থানদা হয় মাথাতো ভাল লাগে সেইটো কাৰণ জবা ফুলৰ গছ লগাব বিচাৰিছো । আৰু মানে এনে ঘৰটো মানে ফুলদি সজাব গছ গছনি দি সজাব বিচাৰিছো কি কি গছ গছনি থাকলে ভাল হয় ন? য গছ গছনি লগাব বিচাৰিছো । আৰু মানে এনেই চাৰি পাঁচখন ধুম বন নবনালে মানে, ভাল হয় মানে ক ফেমিলী বোৰ আহিলে আৰু সিহঁতক মানে থাকি থকা জোগা খিনি তেও ভাল হয়
সইটোটোহয় তুমি ঠিককে কলা, ঘৰৰ ঘৰৰ ৰুমো বেছি লাগে আৰু তোমাৰ বাহিৰৰ ওচৰে পজৰে গছ গছনি ফল মূলৰ গছ ভাল লাগে । এটা ভাল পৰিৱেশৰ কাৰ হ সেইকাৰণে এইটোতো কৰিব লাগে । আৰু কোৱা অঁ দিয়া ঠিক আছে ।
যা